অ' কি কৰি আছা?
এই তোমাৰ এই জিমত যে ওলাই আছোঁ যাব কাৰণে।
অ' জিমত উলাই আছা নেকি? অ' ময়ো চম জিমতে ওলাই আছোঁ যাব কাৰণে।
হয় নেকি? অ' ভালেই তেতিয়া অ'। কেইটা বজাত যাবা মানে?
মই এতিয়া চাৰে সাতটা মানত যাম।
অ' কিমান টাইম কৰা?
মই এক ঘণ্টা কৰোঁ, বেছি নকৰোঁ।
এঘণ্টা কৰা নেকি? অ'। মই তোমাৰ এঘণ্টা দুইঘণ্টা কৰি লওঁ আৰু।
অ'।
অ' মোক কৰি পিনি ভাল লাগে মানে।
অ' মকো ভাল লাগে।
উম, জিমত থাকিয়ে ভাল লাগে। প্ৰটিন নল যা
অ' প্ৰ'টিন লৈ নোযোৱা নেকি? অ'।
প্ৰটিন এতিয়া বৰ্তমান লোৱা নাই, এতিয়া ল'ম ভাবি আছোঁ। কোনটো প্ৰটিন ভাল হ'ব চব চে ভাল ভডিৰ কাৰনে? হয় নেকি?
অ'। মই লওঁ, অ' মই খাওঁ, মই এতিয়া এইটোৱে লৈ যাই আছোঁ, বটলত মিক্স কৰি আছোঁ এতিয়া।
অ' গৰম পানী দি ল খোৱা নাই নে ঠাণ্ডা পানী?
অলপ নৰ্মেল পানীত ডালি কিনে মিক্স কৰি কিনে খাওঁ আৰু। অ' গৰম পানী মানে ইমানো গৰম নহয় মিডিয়াম। নৰ্মাল টাইপৰ অ'। এনেকাই খাওঁ আৰু মই।
অ', অ'।
অ'।
টো কৰিবই লাগিম, মই বৰ্তমান ভাল লাগ, ভাল লাগে ভাল লাগে, লোৱা নাই বৰ্তমানো মই লম ভাবিছিলোঁ।
অ'।
এনেতো তোমাৰ ঘৰতে খাওঁ মই, তোমাৰ এই কণী হৈ গ'ল। আ, তোমাৰ কল হৈ গ'ল, বুট থৈ গ'ল এইবিলাকেই খাওঁ তোমাৰ, বৰ্তমান এইটোৱে খাই আছোঁ অ'।
কণী, বুট এইকেইটা ময়ো খাওঁ, ঘৰতে খাওঁ।
উম, ভাল লাগে মানে।
অ'।
এইটোও মানে এটা ক'বা গ'লে প্র-প্ৰটিনে হয় তোমাৰ।
হয় হয়, এইটোও প্ৰটিনে।
আৰু ৰুটিও আছে, সেইটো ৰুটিটো তোমাৰ চি চি কেলচিয়াম আছে হাণ্ড্ৰেড।
অ'।
অ' এটা ৰুটিটো তোমাৰ হাড্ৰেড কেলচিয়াম আছে, তোমাৰ ভাবি লোৱা তুমি পাঁচটামান খালেতো তোমাৰ ফাইভ হান্দ্ৰেড কেলছিয়াম আহি যাব তোমাৰ অ'।
আৰু কণী কিমানটা খোৱা তুমি?
কণী তোমাৰ মই এটাই খাওঁ এতি তোমাৰ কবা গল, আহ ৰাতিপুৱা এটা খাও দুপৰতে এটা খাও
অ,
অ, আৰু ৰাতিটো এনে মাংস ৰাতি তোমাৰ মাংস চলে।
অ ৰাতি মাংস চলে অ কি কি মাংস কোৱা?
তোমাৰ ক'ব গ'লে মই ব্ৰইলাৰে খাওঁ। বেছি ভাগ অ, ব্ৰইলাৰ খাওঁ তাৰপিছত তোমাৰ আৰু আৰু তোমাৰ এই তোমাৰ ছাগলী হৈ গ'ল,
অ, ছাগলী।
তুমি খোৱা নে?
অ মই খাওঁ ব্ৰইলাৰ ছাগলী চব খাওঁ।
ভাল লাগেনেে?
অ, ভাল লাগে তুমি কি নিজে বনোৱাানে মায়ে বনাই দিয়ে?
এ মায়ে বনাই দিয়ে মায়ে বনাই দিয়ে।
অ, অ,
অ,
তুমিও বনাই পোৱা নাই নেকি আজিলৈকে?
এ মানে মা থাকিলে মই নবনাওে কিতয়াবা মা নাথাকিলে মই বনাওঁ তাৰপিছত।
অ,
অ,
এনেই কেতিয়াবা বনাই পাইছা না পিকনিক চিকনিক কিবা?
অ পিকনিকত বনাইছো ময়ো বনাও পিকনিকত ক'বাত গ'লে মইয়ে বনাও ক'বাত গ'লে মোকে দিয়ে বনাব কাৰণে।
এই ময়ে বনাম পিকনিকত যালে অ,
যদি ময়ে বনাওঁ।
অ,
উম,
আৰু কিবা
আৰু তুমি এতিয়া ৰাতি তোমাৰ আহি পিনি মই গা চা ধুই লওঁ।
অ,
গা চা ধুই পিনি ৰুমাৰ তাৰপিছত অলপমান এ, ভিজা বুটডু খাম। টো খাই পিনি আকৌ ফোন অক ফোনত চাম ফ্ৰেণ্ড অলপ কথা পাতিম তাৰপিছত অকমান চাৰ্জ লগাম তাৰপিছত ভাত খাই তাৰপিছত আৰু ফোনটো লয় ফিলি্ম চাম, অ, তি সদায় মোৰ ভাবি লোৱা তোমাৰ এটা দুজামান বাজিয়ে যায় কবা গলী।
অ, মোৰো দুটা তিনিটা বাজি যায় ফিল্ম চোৱাতে চোৱাতে।
কি কৰোঁ আৰু।
অ,
দিনটো কাম কৰা অ, চাওঁ, চাওঁ, চাওঁ।
অ, ক্ৰিকেট অ মই চাওঁ।
অ, ভাল লাগে বহুত।
অ, আৰু কেতিয়াবা ক্ৰিকেট গ্ৰাউণ্ডত যাই কিনে চাই আহিছা না?
গ্ৰাউণ্ডত ষ্টেডিয়ামত এবাৰ ভাবিছিলোঁ যাব কাৰণে, পইচা বেছি লৈছো। অ সেইকাৰণে যোৱা নাই এ যাম মানে আগৰ পৰা গম পোৱা নাছিলো না তুমি ভাবিলোৱা দ দিনৰ আগত গম পালোঁ মই আৰু টিকেটটো বহুত দামকৈ দিছিলে সদিনা। মানে যাব পৰা নাই আৰু।
অ', তোমাক এনে আই পি এলত কোনটো টিম ভাল লাগে বেছিকে?
মোৰ চেন্নাই।
অ', চেন্নাই নেকি মোক' ছেম চেন্নাই এম এছ ধনীৰ কাৰণে।
এম এছ ধোনী বৰ্তমানতো এতিয়া ৰিটায়াৰমেণ্টেই হৈ গ'ল।
ৰিটায়াৰমেন্ট যোৱা বেলেগ বছৰ খেলিব চাগে। ৰিটায়াৰমেন্ট লোৱা বুলি কোৱা নাই। এম এছ ধোনীয়ে কোৱা নাই এতিয়া।
অ', কোৱা নাই যদি ভালে। আমাৰ- আমাৰ কাৰণে ভাল আমি চালে ভাল পাম আৰু। আৰু তুমি কি কি চাই ভাল লাগে।
আৰু মোক এই ক্ৰিকেট তোমাৰ তাৰপিছত চ' তাৰ পিছত তুমাৰ চাউথ ইণ্ডিয়ান মুভিজ আৰু কমেডি মুভি কেইটা। তাৰপিছত ড্ৰামা এইকেইটাই ভাল লাগে আৰু।
অ'।
অ'।
আৰু
আৰু তোমাৰ ফুটবল চাওঁ ফুটবল তুমি চোৱা নে? অ', এতিয়াটো ৱৰ্ল্ড কাপ চলি আছে ফিফা ৱৰ্ল্ড কাপ।
অ', এতিয়া মানে মেচিয়ে আছে ক'ব গ'লি অ'।
ৰনাল্ডো টো আউট হৈ গল।
আউতে হৈ গ'ল বেয়া লাগিছে ক'ব গ'লি। মানে এনেকা ভাবাই নাছিলোঁ, কবা বুলি ৰ।
অ', ফুটবলত কোনটো টিম ভাল লাগে বেছিকে?
এই তোমাৰ এতিয়া বৰ্তমান এতিয়া মেচি
অ মেচিৰ টিমটো অ আৰ্জেণ্টিনা।
অ', অ'।
অ', মোক আৰ্জেণ্টিনা -আৰ্জেণ্টিনা আৰু পৰ্টুগাল।
অ', হয়, হয়।
অ'।
আৰু মানে কি কৰিবা অ ইয়াতে এতিয়া বৰষুণ দিয়া ষ্টাৰ্ট হল অলপমান অলপমান দি আছে অলপমান বৰষুণ দি আছে অ তাতে দি আছে নেকি?
অ', দি আছে অলপ কমিছে এতিয়া।
অ', ইয়াতে বৰষুণ দি আছে অলপমান ষ্টাৰ্ট হৈছে অকমান দিয়া।
হয়, হয়।
অ'। এই মানে যোৱা টাইমত বৰষুণ দিলে মোক বহুত খং উঠে দেই।
হয়, হয়।
অ', ঘৰত থাকিলে তোমাৰ যিমান বৰষুণ দিয়া ৰাতি বৰষুণ দিয়া একো চিন্তা নাই মোৰ।
হয় হয়
অ তোমাৰ এই যোৱা টাইমত বৰষুণ দিলে বহুত খং উঠে মোৰ।
অ
অ
অ কেনেকে আহিবা তো তুমি বৰষুণত?
কেনেকে আহিম বাৰু এই যেনেকে আহিব লা ছাতি তোমাৰ মানে লৈ যোৱা নাই লৈ যাম উম পাহাৰলো আজি মানে।
অ', তিতি তিতি আহিবা নেকি আজি?
তিতি তিতিয়ে আহিব লাগিব কি কৰো এতিয়া এ এ, দোকানৰপৰা এটা কেৰিবেগ লৈ লৈ ফোনটো থৈ দিম, আহি যাম আৰু।
অ'।
উম, এনেকে আহিব লাগিব আৰু আৰু চেষ্টা কৰিব লাগিব। আ, আজিকালি
চেণ্ডেল পিন্ধি গৈছা, জোতা পিন্ধিলেতো পুৰা জোতা পুৰা জিকি যাব। অ' ভালে কাম কৰিছা। অ' জোতাত অ' জোতা পিন্ধি যালে আকৌ পানী চানী সোমাই যায়, আকৌ এলাৰ্জি হৈ যায় ভৰিত।
অ' এই জোতাটো মানে ভিজি থাকিলে মানে পুৰা ভডিটো চাবচোন বগা হৈ যাব তোমাৰ। অ'। সেইকাৰণে।
অ' এইটো দে, অ' পুৰা এলাৰ্জি হৈ যায় পানী জমা হয় কিনা।
হয় হয়।
অ'।
আৰু এতিয়া কালি এনে ফুৰিব যাবানে?
অ' কালি ফুৰিব যাম মই।
এনে ভ ক'ত ভাবিছা ফৰিব যাব কাৰণে?
মই এনে এইটো হাতী চিলা যাম, ফুৰিব।
অ' হাতী চিলাই যাবা নেকি?
অ', অ' তাতে ফ'টো ল'ব যাম আৰু। অ' নদীৰ ওচৰত ফটো ল'ব যাম।
অ', অ'।
অ' তুমি গৈ পাইছানে হাতিচিলা?
হাতীচিলা গৈছোঁ। তুমি কাৰ লগত যাবা?
মই এনে লগৰ কেইটাৰ লগত যাম।
অ' মানে বাইকত যাবা নে?
অ' বাইকতে যাম। পাৰ্টিও কৰিম বুলি ভাবিছোঁ তাতে।
অ' তেতিয়া আৰু কি লাগে তোমাৰ মানে, অ'। ইমান দিন পিছত ম লগ ধৰিলে অলপ ভাল লাগে আৰু মনটো পুৰা। মনটো ভাল লাগি যায়, চব টেনচনটো পাহৰা যায় আৰু।
অ', অ' তুমি যাবানে কালি?
অ' ভাবিছোঁ যাব কাৰণে।
অ' ক'ত যাব
আ, তোমাৰ এই তোমাৰ পানী খেতি চাইডে যাওঁ। অ' পানী খেতিৰ চাইডততে পিকনিকৰ বহুত
অ', অ' তাতে কি মাছ মাংস লৈ যাবা নেকি?
অ' ভাবি আছোঁ, মাংস লৈ যাওঁ, গাহৰি মাংস লৈ যাওঁ।
অ'।
উ, গাহৰি মাংসটো পুৰি খাম।
অ' কেতিয়া যাবা আৰু মৰ্ণিং টাইমত যাবা নাই নে ইভিনিং টাইমত যাবা?
ইভিনিং টাইমতে যাওঁ। মৰ্ণিং মৰ্ণিঙে থাকিব ক'ব গ'লে।
অ', অ' আফটাৰনুন।
অ'।
অ'।
অ'।
অ' কেইজন যাবা?
আছে কমচেকম আঠজনমান আছে। আহ আ, আৰু মানে বেছিকে গ'লে মানে ভাল লাগে তোমাৰ।
অ', বেছিকে জালে ভালে লাগে, অ'।
আৰু পইচা চইচাও মিলি যায় আৰু তোমাৰ কবাগলি।
অ', অ', কিয়ত যাবা বাইকত যাবা না নে নাই গাড়ীত যাবা?
এ ভাবিছো এটা বেটৰী গাড়ী বুকিং কৰি লও, বাইকত তুমি বস্তু লৈ যাব নোৱাৰিবা। অ', আৰু তাৰে পৰা মানে ভাত চাত খাই আহা, অহ। তোমাৰ ভাত চাত খাই আহা, আৰু বাইক চলোৱা ৰিক্স থাকে তোমাৰ অ'।
খৰিত বনাবা না, এনেই কিবা লৈ যাবা আৰু গেছ চেছ?
গেছ নলৈ যাও, তোমাৰ এই খৰিত বনাম। গেছ ক'ত লৈ যাম তোমাৰ, এই গেছৰ দাম ইমান বাঢ়িছে তোমাৰ। অ'। দিয়া ৰাখো দিয়া মই যাও জীমত যাও, এ বৰষুন মাৰি আছে অ' দিয়া।
অ', ভাল লাগিছে তোমাৰ লগত কথা পাতি।